হেল্ল'।
হেল্ল'।
উম অ আহ অ পাইছো আহ কি হৈছিলে। তোমাৰ এনে ঘূৰি ঘুৰি ভাল লাগেনে।
উম মোৰ ঘূৰি ফুৰি ভাল লাগে বাৰু বহুত খিনি ভাল লাগে তোমাৰ।
মোৰো বহুত ভাল লাগে। আহ মানে তুমি এনে ক'ত ক'ত ফুৰিছা। অসমৰ আহ ভিতৰতে বহু জাগাত ফুৰিছা। নে বাহিৰতো ফুৰিছা।
মই মানে ফুৰিব গৈছো মানে শ্বিলং গৈছো তাৰপিছত আহ শ্বিলং চেৰাপুঞ্জী তাৰপিছত আহ হেৰিত গৈছো নগাঁও গৈছো। তাৰপিছত নগাঁও বৰপেটা তেনেক। ক আৰু ফুৰিব মানে তেনেকে মানে কাম বন এইবোৰৰ কাৰণে মানে ফুৰিব তেনেকে যোৱাই নহয় বহুত সময় লাগি যায়। ন তেনেকে ভেকেচন নাপাও ভেকেচন গলে হলে বাৰু ভাল লাগে তেনেকে মানে ইচ্ছাত। বহুত আছে যে যাও বাৰু ফুৰিব কাৰণে বাহিৰত যেনেকুৱা মোৰ ৰাজস্থান যাব খুব মন ৰাজস্থান জয়পুৰত খুব ধুনীয়া বুলি শুনিছো পিছে তুমি ক'ত ক'ত ফুৰিব গৈছা।
অসম অসমৰ বহুতো জেগাতে গৈছোঁ। মই যেনেকৈ তুমি ক'লা শ্বিলং চেৰাপুঞ্জী আৰু বহুতো জেগাত গৈছোঁ। নামবোৰতো ইমান ভালদৰে মনত নাই বাৰু। তাৰ পিছত তুমি যেনেক ক'লা বাহিৰত যাব মন আছে ৰাজ। অ দি মোৰো যাব মন আছে কিন্তু মোৰ দিল্লী আদিত ফুৰি আহিছো তাতে বহুত ধুনীয়া জেগাত টো অ‌ আদি আৰু পাহাৰ ভৈয়াম আৰু বহুতো ইমান ধুনীয়া ধুনীয়া জেগা আছে ন তাতে আৰু লগতে আ ফুৰিবলৈ বা ফটো উঠিবলৈও বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু অ ঠাণ্ডা আছিলে ঠাণ্ডা জা জানুৱাৰী মাহত আছিলে ঠাণ্ডা আছিলে এ ঠাণ্ডা সময়ত গৈছিলো বহুত ঠাণ্ডা লাগিছে লগতে ইমান ধুনীয়া ধুনীয়া জেগা মানে ইমান নতুন নতুন বস্তুও দেখিছ দেখিবলৈ পালো আৰু গছ গছনি ইমান ধুনীয়া জেগা এনে তোমাৰ বাহিৰত যাব মন যায় ন
উম বহুত মন যায় মানে বাহিৰত যাব আৰু আ এই মানে বহুত জেগা মোৰ চাউথ ইণ্ডিয়া ফালে যাবও ভাল লাগে ধুনীয়া ধুনীয়া মন্দিৰ আছে শুনিছো সেইফালে এনে ভিডিঅ'বোৰত চাই এ আহ জেগাটো খুব ধুনীয়া গল তেনেকুৱা ধৰণৰ মানে ভাল লাগে আৰু নিজাৰেৰে আৱৰা আৰু
উম ঠিক কৈছা এনে আ বহুতো মানুহৰ ধৰা আ কিও ফুৰিবলৈ যাওতে দূৰে দূৰে যাবলৈ ধৰা ট্ৰেইন আদি প্ৰিফাৰ কৰে বা বহুতো মানুহে গাড়ী আদি এ প্ৰিফাৰ কৰে বা বহুতে এৰপ্লেন আদি ব্যৱহাৰ কৰে বা যাবলৈ এনে তোমাৰ কোন টো ভাল লাগে যে ট্ৰেইনৰ লগত যোৱা যাব ভাল লাগে নে গাড়ী নে উম মানে এৰপ্লেন যে তুমি যাই ভাল লাগে যে এনেকে আ মান ধৰা ট্ৰেইনত মোৰ মোৰ যেনেকে ট্ৰেইনত যাই ভাল লাগে ধৰা বহুত স্পীডত যায় আহ লগতে আ ইমান ধুনীয়াকে চব জেগাবোৰ মানে একেৰাহে গৈ গৈ যায় আৰু লগৰবোৰ লগত আমি ফুৰিবলৈ গৈছিলো ন ট্ৰেইনত তাতেতো আমি গোটেই কেইটাই ইমান মানে মস্তি কৰিছো নহয় মোৰ মানে বহুত ভাল লাগিছে আৰু লগতে আমি খেলা ধোলাও কৰিছো বহুতো ধৰা কাৰ্ড গেম বা বেলেগ বেলেগ গেম আমি খেলিছো এনে তোমাৰ এ কোনটো বাহনেদি যাই ভাল লাগে ফুৰিবলৈ
এনেতো মোৰ ট্ৰেইনত গৈ কিনে ভাল লাগে কাৰণ কিয় ট্ৰেইনত মানে আ এটাৰ পিছত এটা জেগা মানে চাই চাই যাব পাৰি এতিয়া প্লেনটো মানে বেয়া নালাগে মানে কিন্তু প্লেনত অলপ মানে আ মোৰ ভয়টো আছে মানে মানে আ মানে আকাশৰ ওপৰেদি যায়তো ভয় লাগে আৰু আৰু একো চাবও নোৱাৰি প্লেইনত মানে এটা বন্ধ জেগাৰ নিচিনা হৈ থাকে কিন্তু ট্ৰেইনত মানে অলপ চাই থাকিব পাৰি আৰু জেগা বিলাক খেতি পথাৰ গাঁও এই বিলাক বস্তু মানে চাব পাৰি আৰু এটা পিছত এটা যেনেকুৱা কে আমি যদি গুৱাহাটীৰ পৰা ওলাই যাওঁ চিলিগুৰি ফালে যাওঁ চিলিগুৰিৰ গাঁও বোৰ অলপ বেলেগ বেলেগ থাকে তাৰ পিছত আমি যদি ইউ পি বিহাৰ বা তেনে আ তাৰে থ্ৰু দি আমি ট্ৰৈইন খনত যোৱা যায় তেন্তে তাৰে গাঁও বিলাক বেলেগ বেলেগ দেখা পায় খেতি বিলাক বেলেগ বেলেগ দেখা পায় ভাল লাগে আৰু তেনেকে
অ কিন্তু ঠিকেই মানে ট্ৰেইনেদি ভাল লাগে লগতে এ ধৰা আমি লগৰবোৰ লগত গৈছিলো ন তাতে আমি বহুত মানে জেগা জেগা দেখিবলৈ পাইছো নতুন নতুন নাম আহ দেখিবলৈ পাইছো আমি মা মেপ আদি ব্যৱহাৰ কৰিছিলো মেপ আদি ব্যৱহাৰ কৰি তে কি হয় আমি দেখা পাওঁ যে আহ কি কয় নতুন নতুন যাগা আহি পৰিছে তাৰ পিছত আমি কি কৰিছিলো আ যে আ আমি য'ত যায় পাইছিলো আৰু তাৰ পিছত আমি চাইছিলো যে অসমটো কিমান দূৰ মানে আমি দিল্লীৰ পিনে যায় আছিলো অসমটো কিমান দূৰ আমি দেখা পাওঁ যে ইমান কিলোমিটাৰ বাপ বাহ আমিতো মানে মইতো ইমান দূৰ যাই পোৱা নাছিলো আৰু অকলে গৈছিলো আৰু মা হতৰ লগত যোৱা নাই এ কি কয় ইমান কিলোমিটাৰ আছিলে মই আৰু ভাবিলো বাহ ইমান দূৰত আহি পালো এনে ভয় লাগে কিন্তু মানে ধৰা লগৰবোৰৰ লগত আহিছো যদিও এটা ভয় লাগে কি আৰু ইমান দূৰ মানে অকলে আহিছো অহ কোনো ধৰা পৰিয়ালৰ মানুহ নাই এনেকোৱা ভয় লাগে আৰু তাৰপিছত ট্ৰেইনত এনেকেই মানে যাই যাই যাই যাই যাই পালো তাৰপিছত লগতে ধৰা ট্ৰেইনত মানুহবোৰ আহি থাকে তাৰপিছত আমাৰ যোন টো টিচাৰ আছিলে শিক্ষক আছিলে সিহঁতো আমাৰ লগত গৈছিলে আৰু সিহঁতে আমাক কৈ থৈ দিছে যে এ ট্ৰেইনত চাবা চুৰ তুৰ হয় বহুত বহুত চুৰ হয় মানে তাৰ পিছত আমাৰটো আৰু ভয় লাগি যায় ৰা ৰাতি ৰাতি আ মানে ধৰা চু বোৰ বোলে অহা যোৱা কৰে বোলে আমিও ৰাতি আৰু ভয়তে ভয়ে লাগা বেগবোৰ পুৰা লুকাই লুকাই থৈছো তাৰ পিছত লক মাৰি থৈছো ভয়ে লাগে মানে ৰাতি বোলে চুৰ হয় এ মানে এনে ভাল লাগিছে এনে তুমি আহ মা দেউতাৰ লগত বেছি ফুৰি ভাল পোৱা নে লগৰবোৰ লগত বেছি ফুৰি ভাল পোৱা
মইতো এনেই আ মা দেউতাৰ লগততো ভালেই লাগে ফুৰি কিন্তু মই মানে লগৰ লগত ফুৰাতো এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিছো এতিয়ালৈকে মানে তেনেকে লগৰ লগত আ বাহিৰৰ জেগাত ফুৰিব যোৱাটো মই এক্সপিৰিয়েঞ্চ কৰিয়ে পোৱা নাই কাৰণ এতিয়ালৈকে কলেজ ট্ৰিপত মই নগলো মোৰ লগৰ ছোৱালী কেইজনীমান গৈছিলে মানালী ট্ৰিপত তাত মই নগলো তাৰপিছত ৰা ৰাজস্থান ট্ৰিপতো গৈছিলে গুজৰাটত গৈছিলে তাতো মোৰ যোৱা নহ'ল বাৰু মানে যাব মন আছিল যে আৰু এনেকে এটা যদি লগ বোৰ গোটেই গ্ৰুপ হৈ ওলাই আৰু যাব কাৰণে আমি এইটো জেগাত যাম বুলি পিছে তুমি মানালী গৈছিলা ন
মই আ মানালী গৈছো তাৰ পিছত তোমাৰ চোপতা গৈছো তাৰপিছত নেনিতাল দিল্লী আ ঋষিকেশ বহুত জাগাত গৈছো মানে বহুত ভাল লাগিছে গম পাইছা যেনে মানে আমাৰ দহ দিনৰ মানে ট্ৰিপ আছিলে তাৰপিছত আমি বহুত জেগাত গৈছো চবতকে বেছি ক'ত ভাল লাগিছে জানা এই তাতে আমি ৰিভাৰ ৰাফ্টিং কৰিছিলো ইমান ভাল লাগিছে পানীখিনি ইমান ঠাণ্ডা আছিলে য'ত দিও ন চবেই নামিছে চবেই নামিছে কিন্তু বহুত ঠাণ্ডা আছিলে কিন্তু বহুত ভাল লাগিছে মানে আমি ৰিভাৰ ৰাফ্টিংটো চবতকে বেছি ভাল লাগিছে এ মানে আৰু বহুতো অ ধৰা আমি মাৰ্কেট এটাত গৈছিলো তাতে ইমান নতুন নতুন বস্তু দেখা পাইছো বহুত ভাল লাগিছে আৰু পাহাৰ ভৈয়াম মানে এটা পাহাৰৰ পিছত আন এটা পাহাৰ তোমাৰ এনে কেনেকুৱা ভাল লাগে ধৰা সমতল জাগা বেছি ফুৰি ভাল লাগে নে ধৰা পাহাৰ ভৈয়াম বহুত আছে অ মানে মোৰ যেনেকে পাহাৰ ভৈয়াম বহুত ভাল লাগে ধৰা বতাহ চতাহ বহুত আহি আছে তেতিয়া সেইবোৰ মানে বহুত ভাল লাগে তোমাৰ কাৰণে কে কেনেকুৱা জাগা ভাল লাগে পাহাৰ ভৈয়াম ভাল লাগে নে সমতল জাগা ভাল লাগে নে নদ নদী আছে আহ এনেকুৱা জাগা ভাল লাগে নে বহুত এ ঘৰ বা আ ডাঙৰ ডাঙৰ বিল্ডিং আছে সেনেকুৱা জাগা ভাল লাগে
উম মোৰ মানে পাহাৰো ভাল লাগে সেনেকুৱা পাহাৰৰ জেগা বিলাক যেনেকুৱা মানালী হৈ গল আহ ঋষিকেশ হৈ গ'ল তেনেকুৱা কিন্তু মোৰ মানে বেছি ভাল লাগে মানে সাগৰৰ ওচৰৰ মানে পাৰৰ জেগাবিলাক আৰু আহ যোনবিলাক জেগাৰ ওচৰত সাগৰ আছে যেনেকুৱা আহ মুম্বাইৰ ওচৰত আছে সাগৰ গোৱাৰ ওচৰত আছে মানে সেইবোৰ জেগা ভাল লাগে আৰু সাগৰটো ইমানেই ডাঙৰ থাকে দেখা পায় যে ই সাগৰত ঢৌ বিলাক আহি থাকে লগতে মানে সাগৰৰ পাৰৰ ওচৰত যেনেকোৱা তোমাৰ আহ কিবা কিবি হয় মানে দোকান বিলাক পাতে কিবা কিবি এনেকোৱা থাকে আৰু গোৱাত যেনেকুৱা তেনেকোৱা ভাল লাগে আৰু মান মানুহ বিলাকে ফুৰিব যায় আৰু সাগৰৰ পাৰত ভাল লাগে চাই কিনে জাগাটো
মানে কি হয় বুজিছা নে মানে চব জেগাই ভাল লাগে কব গলে এতিয়া পাহাৰ ভৈয়ামো ভাল লাগে তাৰে এটা অন্য দৃশ্য কাৰণ ওপৰা ওপৰা বহুখিনি ঘৰ আদি দেখা পোৱা যায় আৰু লগতে পাহাৰ ভৈয়াম আদি পাহাৰৰ মাজত বৰফো দেখা পাইছিলো আমি সেইটোও ভাল লাগিছে মানে বহুত ভাল লাগিল বহুত ভাল লাগে তুমি যেনেকে গ'লা সাগৰ আদি সেইটোও ভাল লাগে মানে সকলো জেগাই ভাল লাগে ক'ব গলে মানে তুমি নদ নদীৰ কথা কোৱা যাত তেওঁক ভাল লাগে সা সাগৰ আদি এইবোৰো ভাল লাগে পাহাৰ ভৈয়ামতো ভাল লাগে মানে বহুতো জেগাত ভাল লাগে আহ তাৰ পিছত তুমি যে গৈছিলা ফলৈ তাতে বহুত ঠাণ্ডা আছিল নে সয়া শ্বিলঙত। কাৰণে গৰম দিনত গৈছিলা।
মানে আমি ঠাণ্ডা দিনত যোৱা নাছিলো। আমি মানে গৰম দিনতে গৈছিলো। গৰম দিনত যাতে মানে বৰষুণ দি আছিলে। তেতিয়া অলপ অলপ। সময়তে মানে বৰষুণ। দিয়ে আৰু তাতে। যে মানে। ৰেন কোটত যাব লগগীয়া হয় আৰু।
নাই কিন্তু মই গৈছিলো। ন শ্বিলঙত কি হয় যেতিয়া বৰষুণ দিয়ে ন ভৰিত আহ ধৰা জোতা পিন্ধি থাকোতে বৰষুন বোৰ লাগে আৰু মজা মজা ঠাণ্ডা ন তাতে। অ তাৰ পিছত ঠাণ্ডা লাগিছে। ভৰিতো বহুত ঠাণ্ডা লাগি যায়। লগতে তাতে মিউজিয়াম। বহুত। আছে কিন্তু। মিৰ্জাাবি বহুত সিমান ধুনীয়া। মিউজিৰাম পুথিভঁৰাল আৰু লগত। তা ফুলনি বাগিচা আদি বহুত আছে তাতে। ভাল লাগে তুমি এনে অ কি। ক যেতিয়া গৈছিলা অ এ তাতে এনে বেলেগ বেলেগ তুমি যেতিয়া ফুৰিবলৈ যোৱা। ধ বহুতো জোগাত ধৰা নতুন নতুন জগাত যোৱা তেতিয়া মানে বেলেগ বেলেগ খাদ্য খাই ভাল লাগে ন তোমাৰ।
উম ভাল লাগে ভাল লাগে আৰু মানে কি পাহাৰ টাইপৰ জোগাত মোৰ এই কয় নহয় মানে পাহাৰৰ মেগী বুলি কিনে তাতে যে বনাই দিয়ে আৰু দোকানত সেই বস্তু। টো ভাল লাগে আৰু মানে যেনেকে। পাহাৰৰ জেগাত বৰষুণ দিছে। তে বৰষুণ দিয়া জেগাটোত মানে আঁহ দুক। দোকান এখনত মেগী বনাই দিলে। বা ম'ম' বনাই দিলে।
উম অ কিন্তু সেইটো কিন্তু ভাল লাগে কিন্তু।
উ ভাল লাগে আৰু, এ বেলেগ বেলেগ জেগাত মানে মোৰ মতে যোনটো জেগাত যোৱা যায় তাৰ সেইটো জোগাৰ মানে, খাদ্য বিলাক ট্ৰাই কৰিব লাগে। যেনেকে কি উ যদি আমি বানাৰসত যাওঁ বনাৰসত এইবোৰ ফেমাচ হয় চাট। এইবিলাক ফেমাউচ হয় ট্ৰাই কৰিব লাগে আৰু।
হয় কিন্তু মানে অ অনায়ন জেগাত যায়। আহ বহুত নতুন নতুন বস্তু ট্ৰাই কৰিব লাগে। বহুতো মানুহে ভাবে যে এই নকৰো পইচা খৰচ হব, কব লে কৰিব লাগে। তেতিয়া কৰিলেহে নতুন নতুন বস্তু ত' সোৱাদটো পাব হয় নে? এ মইতো বহুত ভাল। পাওঁ, ধৰা নতুন নতুন জেগাত গ'লে ধৰা ফুৰিবলৈ গলে, মই এ চাও যে, বেলেগ বেলেগ খোৱা বস্তু কেনে লাগে খাই বা টেষ্টটো কেনেকুৱা সেইটো ভাল লাগে।
উম উম।
খিনি আছে বাকী কোৱা।
বাকী মানে সেইটোৱে আৰু, যে মানে খোৱা বস্তুটো মানে, আমি যদি এতিয়া দচা খাইছো, আমি গুৱাহাটীত যিটো দচা খাইছো সেইটো বেলেগ হয়, আৰু যদি আমি চেন্নাইত গৈ খাওঁ সেইটো বেলেগ হয়, সেইটো মানে তাৰে অৰিজিনেলটো পোৱা যায়, আমি গুৱাহাটীত খোৱাটোত মানে অৰিজিনেল নাথাকে আৰু। মহিত
উম, ঠিকে আছে, এতিয়া বহুখিনি কথা আমি পাতিলো, বহুখিনি কথা পাতিলো। ভাল লাগিছে,
উম দিয়া ঠিক আছে দিয়া।